হেল্ল'। অ ভাবিছিলো ফোন কৰিব বুলি মই কৰিলো আৰু।
এ মই মানে অকমান কথা পাতিয়ে থকা দেখি কৰা নাছিলো। তাৰপা এতিয়া হ'ল গল বাৰু, আলহী আছিলে গল, কি কৰি আছা?
স্থানতে পৰি আছো।
অ কলেজ।
কলেজ আজি নগ'লো।
অঁ অঁ অঁ অঁ, আজি ৰেচ অ অ ভালেই হ'ল দিয়া এ দুই এদিন ৰেচ। ৰেচটো লাগে।
হয় হয় কিমান আৰু কৈ থাকিম।
উম আমাৰও কি আও আমিও ওলাই আহি। ছো এ তাঁত বাতি কৰিছো।
অঁ।
তাকে তাতলে আহিছোঁ ববিন কৰিছোঁ।
অঁ। কৰিবহে নে কৰিছে।
ববিন কৰিবলৈ আৰম্ভ কৰিছো আৰু।
অঁ অঁ, কি লগাব বা।
এই মেখ চাদৰ লগাম বুলি ভাবিছো আশী সুতা তাকে তাত লগাই লৈ পেলাই। এনে থকাতকে গৰমত তাকে দুমাকৈ এমাকো বৈ থাকো বলো।
হয় হয়।
এতিয়া পিছে খেতি চিজনো পালেহি বৰ তাঁত লাগি থাকিব নোৱাৰি বাৰু তথাপিতো।
অ হয় চব কৰিব লাগে চব কৰিব লাগে চব কৰিব লাগে।
চব কৰিব লাগিব আৰু নকৰিলে আৰু কি হব।
উম কলে কি হব চব।
উম সেইতোয়ে। আজি কাটিঙৰ হেৰি নাই।
উম কাটিঙৰ সেই নাই আজি।
অ'।
উম।
মোৰ ঢেৰ পৰি আছে চিলাবলে মই এইবোৰ তাঁতত লাগিছো যে। সময়ে পোৱা নাই।
প'ত লগাৰ কাৰণে সময় হয় নাই।
উম সময়ো হোৱা নাই। বাকী ভাত পানী খালা নহয়?
খালো খালো। ভাতে খাই উ উঠা বেছি দেৰি হোৱা নাই এঘণ্টা মান হৈছে
অঁ মাছে মাংস
একো নাই দালি আছিলে।
অঁ!
তাৰপিছতে ঢেকীয়া আলুগুটি ভাজি আচাৰ আছিলে উম আচাৰ আচাৰ বনাইছিলে নে
আচাৰ বনাইছিলো বাৰু মই জলফাই আচাৰহে যোৱা বছৰে বনোৱাই অকনমান আছে এইবাৰ আমৰ আচাৰ বনাবলে নহলে।।
অঁ!
অকল হেৰি জলফাই আচাৰ অকণমান আছেগৈ জলকীয়া বনাই থছো ঠিক।। থৈছে বাৰু বি জলকীয়া
আহ সেইটোৱে হৈ যাব আৰু
সেইটোৱে হৈ যাব বাৰিষাটো চলি যাব
বাৰিষাটো চলি যাব অঁ
কোনেও যদি নিনিয়ে চলি যাব ওচৰ পাজৰ মানুহ দুজনীমান আছে আকৌ অকল জলকীয়া আচাৰ ধান্ডাতে থাকে
অঁ! নজৰ লাগিব
নজৰ লাগিব সিহঁতৰ পৰাহে লুকুৱাই ৰাখিব লাগিব সাৱধানে
তাকেহে এইবোৰ নজৰ লাগিবলৈ হিললে আকৌ খাবলৈ টেঙা
টেঙা টেঙা হৈ। মই সেইকাৰণেতটো উলওৱাই ৰদত দিলেও ভিতৰতে দিওঁ
অ ভালেই কৈছে অ ভিতৰতে দিব উ আমাৰ ফালে বতৰটো ঠিকেই আছে কিন্তু এতিয়া কণ গুৰং গাৰাং শব্দ এটা আহিছে
মোৰ সেইটো কাৰণে ভাবিছো আমাৰ ফালে দেখোন বতৰটো এনেই ৰ'দ দি আছে কি শব্দ চূড়ান্ত দি আছে ধাম ধুম মাৰি আছে
উ কালি গাজনি গিচাতে বহুতত বহুত নষ্ট কৰিলে
অ কালি খবৰতটো পোৱা নাই বাৰু দেই ফেচবুক ফেচবুক চোৱাও নাই
এ হেৰি এইটো কি বুলি কয় এ মাইছিলে তেতিয়া কাৰেণ্টৰ বস্তু বহুত বেয়া হ'ল
অ ক'ত
মানুহে ফেন চেন লাইট চাইট বহুতৰ বেয়া হৈছে বহুতৰ তাত
অ সেয়াহে যোৱাবাৰ যোৱাবাৰ ঢেৰকণী দি আমাৰ উম উম কি বুলি কয় ইফালে যে আমাৰ ওচৰৰে আমাৰ ঘৰৰ পৰা দুঘৰ তিনি ঘৰ মান পাৰ হৈ ইফালে মানুহৰ ইনভাৰ্টাৰটো জ্বলি গ'ল।
অহ। গম পোৱা নাই বাওঁ।
চেনজ কৰিলে যেনিবা।
অহ অহ।
উম উ ঢেৰ হৈছে মানুহ। বিলাকৰ এইবাৰ গাজনী বিলাকে ইমান আৰু হেৰি নহয় কাৰেণ্টৰ ৱাৰিং ধুনীয়াকে কৈ থৈছ যদিও এতিয়া নিউট্ৰেলডাল পাই পাই থাকিবলৈ লৈছে স্মাৰ্ট মিটাৰ বোৰ লগোৱাৰ পৰা ধৰিলে মানুহবোৰ। এ লাইট অফ কৰিলেও লাইট। টো জলি জলি থাকে।
অ তেনেকুৱা প্ৰব্লেম হৈ আছে।
উম কেনেকুৱা কিবা কিবি হৈ আছে স্মাৰ্ট মিটাৰটো লগাওতেনে সিহঁতে। খেলি মেলি কৰি থৈ যায় এনেকৈ।
কি ন উম কিবাটা খেলি মেলি চাগে।
আৰু কিমান গৰু গাই মৰিছে এইবাৰ ঢেৰকনিতত। তাকেহে আকৌ মানুহো মৰিছে নহয়।
তাকে এইবাৰ প্ৰকৃৃত। ধেই মানুহ বেছি মাৰিছে নেকি। এইবোৰ গছ পৰিহে মানুহ মৰিলে মানে তাকেহে গছ পৰিহে বোলে মৰিলে চক পৰিহে বোলে মানুহ মৰিলে। তেনেকুৱা হৈছে।
তাকে আৰু কিবা এটা মানে হৈছে দেই। পৃথিৱীখনত আৰু ইমান মানুহে মানুহক খেতি কৰি এতিয়া সেই সেইফালৰ কেছটো ফেচবুকৰ শুনিছিলো মানুহ ছোৱালী মানুহজনী মৰা।
অহ অহ অ
ন হেৰি মানে এনে কাজিয়া কৰা কথা কৈছো অ সেয়া কাজিয়া কৰিছিলে যে। উম। সেয়হে বিভিন্ন কথা শুনিছো উম তাৰ পৰাই সেইবোৰ কাৰণে। অকণমান মানে হেৰি হৈ আছে বতৰিও মানে খহিব পৰা নাই বতৰিও দিছে এইবাৰ চাব্বভিচটো
এইবোৰ চব মানুহৰ এইবোৰ চব। মানুহৰ অত্যাচাৰৰ ফল।
অ সেইটোৱে। কিমান সহ্য কৰিব আৰু পৃথিৱী এটাত। সহ্য কৰিব নোৱাৰা হৈছে, গৰু আছে গৰু আছে নহয়।
আছে আছে।
অ গাখীৰ ওলাই নে গাখীৰ-
ওলাই অকমান, অ'!
অ' কেতিয়াবা গ'লে গাখীৰ চ, তাকে কৈছোঁ, কেতিয়াবা গাখীৰ চাহ একাপ খাবলৈ, অ'হ কেতিয়া, অ'হ গাখীৰ চাহ একাপ খাবলে যাম আৰু।
আহিলেনো কিয় নোখোৱাম বাৰু! আম লাগিছে, আম হৈয়ে আছে। এতিয়াও আছে আম, বুটলি থোৱা।
অ'হ তেতিয়া আমি আমৰ কথাটো পাতিব পাৰোঁ আৰু।
অ' অ' কিন্তু আন গিদিনাত, অ'হ কিন্তু আন সিদিনাৰ তুলনাত আজি কম আৰু
অ' এ, হ'লেই হ'ল আৰু এছেলেক, এছেলেক।
উ ৰাতিত ৰাতি বৰষুণ বতাহ ইমান একোঁ নাহিলে যে, সেইকাৰণে ইমান নহৰিলে আজি।
অ সেইটো হ'ল, অ ইয়াত দিনত যে কাৰেণ্টটো যায়, বতাহ বৰষুণ আহে, তাহানি ৰাতি যদি বাৰটা বজাৰ পাছত আহে, সেই কণেই ভাল দেখোন।
অ'হ!
যিকন নাহে, সেই তেতিয়াই আহক, সিহঁতি যেনেকেইে আহে মন যায় তেনেকেই আহক।
অ'হ।
নহয় ল'ৰা
সেই কথাটো, কথাটো কোৱা হোৱা নাই আকৌ।
কোৱা হোৱা নাই, অ' এইবাৰ আমি, এইবাৰ আমি জনামচোন।
এইবাৰ আবেদনখন পেলাব লা
আবেদন পেলাবা তোমালোকে শিক্ষিত ছোৱালী, ইংলিছত লিখি আবেদনখন দিব পাৰা।
তাকে, এইবাৰ আবেদন এখন পেলাব লাগিব।
উম! আমৰ একো নাই, ইনেই এনেদৰে চলি উম! আবেদন নিবেদন
আবেদন এখন পৰিলে, তাকে আবেদন কৰিলে হে হ'ব।
অ' তোমালোকৰ সেই, হেৰিয়লে গৈছা নে? বাইদেউৰ ঘৰৰ ফালে?
আমাৰ বাইদেউৰ ঘৰৰ ফালে উম, মই গৈছিলোঁ অলপ দিনৰ আগত। এতিয়া নাই যোৱা আৰু, আমাৰ, অ'হ আজি বোকা দিছে, তে আমাৰ হেৰি আম পৰা কাৰ্যসূচীৰ চলাই আছে।
চলি আছে মানে। অ' আম উদঘাটন কৰি আছে। তে
অ পকা আমৰ ওপৰত দি দিলেই হ'ল আৰু
কিহৰ ব কিহৰ প্ৰস্তুতি নাজানো বাৰু
অ অ অ সেইটো অকলে অকলে শিকি পকিবলে পকা মগ ওপৰত দি দিলে চব যোগাযোগ কৰিবই নহয় আৰু
অ তাকেহে
অ
উদঘাটন কৰি থকা শুনিছো এতিয়া কি কৰে আৰু
তোমালোকে হেৰি কৰাচোন এই গ্ৰুপ পেটা উলিওৱা হেৰি আমাৰ লিডাৰ চাৰক কৈ পেলাইনি চিনেমা চাবলৈ যাও
অ সেইটো হয় বাৰু এইটো পাৰি আকৌ ন
অ নিদাচাৰ কাষৰ ঘৰ তিনজন আজি যাবই
অ হয়নে
অঁ
অ কাষৰ কাষ কেইঘৰ যাবই ন এ বহুত তামাম দুস্তি নেকি আজিকালি অ'
এই বহুত টেলেণ্ট নহয় ডাঙৰগৰাকী
বহুত এনে টেলেণ্টেড মানুহৰ
উম
সুদক্ষ
উম হওক
অলমান পঢ়া অলপ অলপমান পঢ়া শুনা কৰা হলে ৰাস ৰাজনীতিকে খেলিব পাৰিলে আৰু
একদম একদম শুদ্ধ কথা কৈছে আৰু বেলেগ মেনেজ কৰিব পাৰে আকৌ
কিছ ৰা
চব ভালে গোভ কৰিব পাৰে আমি বোৰে হেনোৱাৰো আমাৰ এফালে বোলে
আপুনি পাত আপুনি পাতল হৈও পোৱা নাই লোকে দুকলা দোকলা মোকলা হৈয়ও পাইছে পাকত ঘূৰে।
অ তাকে
অ তুমি কি তুমি খিণ হৈ কি ফলাইছা অ
তাকে কি ফলাইছো বাৰু একো লাভ না
তুমি, তুমি ক্ষিণ‌হৈ কি ফলাইছা অ' লো কে শকত হৈ পাকত ঘূৰিছে।
পাকত ঘুৰিছে কিন্তু দেই। চব ফালে মেনেজ কৰিব
অ'! ক'তো, বাৰ্থডে, বাৰ্থডে এটা থাকি নাযায়, চব মেনেজ কৰে।
ক'ৰবাত চাকৰি তাকৰি এটাও নহা হ'ল। ইণ্টাৰভিউ চিটাৰভিউ মাৰিলোগেহেঁন।
উম! এতিয়া এ ডি আৰ ই ওলাব নহয়, দি চাওঁক এবাৰ।
তাকেহে! তাকেহে কিবা এটা চিন্তা কৰিব লাগিব।
উম এইবোৰ নকৰিলেই নহ'ব আৰু
নহ'ব এনে থাকিলা, এনে থাকি একো লাভ নাই। কিবা এটা কৰিলেও, খেতি বাতি কিবা, পাচলি খেতি হৈছে নে?
পাচলিৰ খেতি আমাৰ নাই।
আমাৰ ভাত কেৰেলা এজোপাকে আছে আৰু, তাকে আৰু, সদায় তুমি চাই, চাই কিমান খাবা, ভাত কেৰেলা।
উম! একেইটাবোৰ খাই খাই ভাল নালাগে।
ভালোঁ নালাগে, উম! ভাত কেৰেলা এজোপা হে হৈছে, অন্য নাই।
অঁ! অঁ! অ' আমাৰ তেনেকে একোৱেই নাই।
আমাৰো নাই। আমাৰ সেই ভাতকেৰেলা জোপ তপা আৰু, তাৰপৰা অন্য নাই। কিবা, জিকা কেইজোপামান ৰুইছিলোঁ, এই যি, যি পুলি গজি ডাঙৰ হ'ল আৰু, সেইকণতে আছে আৰু, তাতকৈ উদগতি কৰিবই পৰা নাই।
আমাৰ তিয়হ, তিয়হ খুৱালে বাৰু কেইসাঁজমান। তাৰপিছত কালি আকৌ জাতিলাও এটা আনিলে, জাতিলাওটো বেছিয়ে ডাঙৰ হৈ গ'লগে।
উ'! নেদেখিলে নে কি?
নেদেখিলে অ'হ! জাতিলাও এটা কালি পালে।
উম!
তাৰপা সেইয়া জাতিলাও বধি, জাতিলাওয়ে বধি আছে আৰু। জাতিলাউ পৰা পা। ঠিক আছে তেনেহলে, তাঁত বাতি কৰক তেনেহ'লে।
অ' হ'ব। ব অ'! উম, হ'ব।